হেল্ল-
অ কি কৰি আছা?
অ মই এনে আছোঁ। তুমি কি কৰি আছা?
মইও এনেই আৰু মানে গাঁৱৰ পৰা আহিছোঁ ইয়াত ঘৰত আহিলোঁ মই- হয়- মানে ইমানে মানে এতিয়া গাঁৱত থাকি মানে বহুত ফ্ৰেছ ফ্ৰেছ লাগে- লাগে ন এতিয়া ঘৰত আহিলোঁ যে মানে ইমানে পলিউচন বোৰ আছে- মোৰ মানে থাকিবই পাৰা নাই আৰু-
অ- অ কা এই বহুত পলিউচন আজিকালি নকবা আৰু- লাইক বাহিৰত ওলাই গলেই কেনেকুৱা লাগি যায়।
উম আৰু মোৰ যে মানে ডাষ্ট এলাৰ্জিটো আছে তু মানে অলপ পলিউচন- ধূলি পালে মানে মোৰ মানে একদম স্কিনটো ৰেচেচ উঠি আহে আৰু মানে মোৰ বহুত- চিকটো আহে ত সেইবোৰতো মানে আৰু মানে বহুতে প্ৰব্লেম পালোঁ মই আ- সেয়ে-
উম পলিউচনটো আজিকালি বহুত প্ৰব্লেম হৈ গৈছে মানে ডাঙৰ প্ৰব্লেম-
উম, আমাৰ এনভাইৰমেন্টটোতো হাৰ্ম হৈ যায়- অ বহুত-
আজিকালি পলিউচনৰ কাৰণে কিমান মানে- প্ৰব্লেম হৈ যায় মানুহবোৰক উশাহ প্ৰব্লেম হৈ যায়- বেলেগ বেমাৰীবোৰ হৈ যায়-
অ এইটো মানে চবতকৈ বেছি এইটো এয়াৰ পলিউচনৰ কাৰণে মানে বেছি আমাৰ লাংছৰ আৰু হাৰ্টৰ ডিজিজ বোৰ হয় দেই মানে বহুত বেছি আৰু ৱাটাৰ পলিউচনৰ কাৰণেও হয় বাৰু মানে বহুত লেতেৰা পানী থাকিলে
অ
আজিকালিতো অ মানে বহুতে বেমাৰ হোৱা হয় ন পানীৰ কাৰণেতো আজিকালি পানীটোতো লাগেই এতিয়া মানুহৰ জীয়াই থাকিব কাৰণে পানীটো মানে চবচে মেইন বস্তু হয় এতিয়া সেইটোত টো মানে বহুতে পানীতো যদি লেতেৰা পানী হয় তেতিয়া মানে বহুত ডিজিজ দুৰতো বহুত থাকে।
প্লাষ্টিক বোৰো বেন কৰি দিব লাগে।
অ প্লাষ্টিক বোৰতো আছে সেইবোৰতো মানে একদমে ৰিচাইকেলো কৰিব নোৱাৰে মানে আৰে ৰিচাইকেল কৰিব কিন্তু মানে বহুত প্ৰব্লেম হৈ যায়।
মানুহক হয়তো পেলাই দিয়ে না আজিকুলিৰ তলত পেলাই দিয়ে আকৌ মানে সেইটোৱে দবি দবি গৈ থাকে মাটিৰ ভিতৰত। তে।
অ এতিয়া সেইটো এতিয়া মানে একদমে বায়'ডিগ্ৰেডেবল নহয় ন ত' মানে চইলত মানে দমে মিলি নাযায় আৰু মানে সেনেকেই থাকি যায় প্লাষ্টিকটো। আৰু যে মই এটা গাঁৱত থাকিলো তাত মানে ইমান গাড়ীবোৰ নাই কাক ন নাই একো নাই পেকেট বোৰ নাই তথাপি ও মানে বহুত শান্তি কিন্তু এতিয়া মই ই আহি আহিলো এতিয়া ঘৰৰ ওচৰতে ৰাস্তা আছে ইমানে ট্ৰেফিক হয় ইমানে হৰ্ণ বোৰ বজাই থাকে ওচৰতে কনষ্ট্ৰাকচন কামো চলি আছে ত মানে ইমানে নইজ পলিউচন হৈছে ন তাৰ পৰা বাপৰে থাকিব পৰা নাই আৰু ইমানে ৰাতি শুব নোৱাৰিলো মই জানানে।
প্ৰব্লেম আজিকালি এইবোৰৰ কাৰণে গ্ল'বেল ৱাৰ্মিঙত প্ৰব্লেম হৈ আছে
উম।
তুমি ফ্ৰান্সত চাইছা? অ ফ্ৰান্সত যেনেকে হৈছে এতিয়া গোট ঠাণ্ডা জগাতো গৰমো গৈছিল মানে মানুহ থাকিব পৰা নাই
অ অ এইটো বহুত আজিকালিতো মানে গৰমতটো বেছি পৰা হৈছে এইটো মানে এতিয়া ইণ্ডাষ্ট্ৰিজ বোৰক কাৰণে এতিয়া গছ বোৰ কাটি দিয়া হৈছে ন ত গছটো কম থাকাৰ কাৰণে উম সেই সেইকাৰণে মানে গছ কেইটা লগাব লাগে কাটিব নালাগে ন এতিয়া হয়াক লেত এই লেত চয় যে ক কহোৱাটো আজিকালিতো মানে গছবোৰৰ ফৰেষ্টবোৰ কাটি কাটি ত ইণ্ডাষ্ট্ৰিজ বোৰ বনোৱা হৈছে ত' সেইবোৰতো আৰুৱে মানে বহুত হাৰ্ম হৈছে আমাৰ ইক' চিষ্টেমটো
সেইটোয়ে মানে এতিয়া সৰু সৰু বস্তু টো কৰিলে মানে বহুত ডিফাৰেন্ঞ্চ আহিব।
উম এতিয়া আমাৰ এয়াৰ পলিউচন টো মানে এতিয়া গাড়ীবোৰৰ হয় ন গাড়ীবোৰ তাৰপিছত ফেক্ট্ৰৰী বহুত স্মক দিয়ে ফচিফুলোল বোৰো মানে বন কৰিলে আৰু ফৰেষ্টতো বেলেগ একে হয় এ আজিকালি ইমান গৰম ফৰেষ্ট বোৰতো নিজে নিজে জুই লাগি যোৱা হৈছে ত' সেইবোৰৰ পৰা মানে বহুতেই পলিউচন নোহোৱা হৈছে।
উম আমাৰ গভমেণ্টকো এটা ওলাব লাগে একচন। শ্ৰীকশাৰ
সেইটোয়ে গভমেণ্ট গভমেণ্টে ওলালক। কি লাভ যদি এ মানুহবোৰে যদি নুশুনে সিহঁতে যদি নকৰে এতিয়া গভমেন্টক কিমান কি কৰিব ন এতিয়া গভমেন্টৰ ইমান দুখতো নাই।
এইটো হয়।
এতিয়া ইমানেই ইণ্ডাষ্ট্ৰিজ হৈ গৈছে এতিয়া ইণ্ডাষ্ট্ৰিজ পৰা যিমান অইল বোৰ হয় নহ'লে প্লাষ্টিক ৱেষ্টবোৰ হয় আৰু মানে ইণ্ডাষ্ট্ৰিজ পৰা যিমান ৱেষ্টবোৰ হয় সেইবোৰতো যাই পেলাই সিহতেটো পানীতে এৰি দিয়ে কিবা নহ'লে ৰিভাৰ ন দি সেইবোৰতে এৰি দিয়ে এতিয়া সেইবোৰত এৰি দিলে এতিয়া সেইটো ৱাটাৰ পলিউচন হৈ যায় মানে বহুত বেয়া হৈ যায় ন এতিয়া যোনবোৰ পানীত থাকে। জুনবাৰ জীৱ জন্তু বোৰ পানীত থাকে তেতিয়া সিহতৰ কাৰনে ত বহুত বেয়া হৈ যায় যাই সিহঁতৰো মানে গোতেই দেমেজ হৈ যাব ন সিহঁতে মৰি যাব বহুত সবা লেতেৰা বোৰ পালে অইল। বোৰ পালি সহতে কেনেকে থাকিব ন?
এইটোে আৰু আজিকাল চবৰ তাত গাড়ী চাৰি আছে।
উম। সেইটো এতিয়া মানে নিজে কৰিলে ভাল।
কৰিব লাগে আজিকালি চবকে
অ। এতিয়া চইল চইল পলিউচনতটো মানে থাকে আৰু আজিকালি চবে এতিয়া খেতি কৰিলে এতিয়া বহুত বোৰ এতিয়া ফাৰ্টিলাইজাৰছ কেমিকেল বোৰ ইউজ কৰে তটো মানে আমাৰ চইলটোও দেমেজ হৈ যায় ন?
অ আমাৰ হেল্থটো কিমান বেয়া হয়। আজিকালিতো চব কিমান জল্দি বেমাৰ হৈ গৈ আছে।
সেইটোৱে মানে খোৱা বোৱা পলিউচন বহুত বেয়া হৈ গৈছে যে সেইকাৰণে বেমাৰটো হৈছে।
উম পলিউচন বহুত বেয়া মানে বহুত বেয়া। আম এতিয়া চ কিমান গৰম।
সেইটো পিছত যাই মানে আৰু বেছি পলিউচন হলে আৰু গৰম হৈ আহিব।
অ সেইটোৱে।
আৰুতো মানে এতিয়া সেইকাৰণে গছ গছনিবোৰ লগাব লাগে ন।
উম লগাব লাগে তেতিয়াহে মানে কিবা এটা শুব আৰু। পলোচন কমিব মানুহবোৰৰ হেল্থ তো বা ঠিক হব আৰু এটা ভাল এনভাইৰমেন্টও লাগিব না। পলুচন কমি গ'ল তে ডেইলী ডেলী যোৱা কেনেকে থাকে মানুহবোৰে।
মান মানে তু বহুত পলিউচন দেই।
বহুতে পলিুচন মানে আমাৰ যেতিয়া ফক হৈ আছে তাত ফকটো নহয়, এইেইটো পলিউশন গোতেই।
উম।
ফগ নিচিনা লাগে।
সেইটোৱে এতিয়া দেল্হীত এতিয়া ইণ্ডাষ্ট ইণ্ডাষ্ট্ৰিজ বোৰ বহুত বেছি আছে ন এতিয়া বহুত বেছি ইণ্ডাষ্ট্ৰিজ থাকিলে তাৰ মানে বহুতে পলিউচন হৈ গৈছে আৰু দিল্লীত পপুলেশ্যনো আছে। এতিয়া যিমান পপুলেশ্যন বাঢ়িব সিমান গাড়ী বোৰ ইউজ হ'ব সি মানে বেষ্ট বোৰ ওলাব সেইটোয়ে মানে সেনেকে এতিয়া পলিওচন বোৰ বাঢ়ি গৈছে।
তাত মানুহ বোৰৰ হেল্থ কিন্তু বেয়া হৈ মানে এয়াৰ এয়াৰ পলিউশনৰ কাৰণে
উম এয়াৰ পলিউচনটো বহুত আছে দিল্লীত
উম সেইটো কাৰণে মানুহ কিমান গা বেয়া হৈ গৈছে তাৰ ফ্ৰেছ তাই ফ্ৰেশ ব্ৰেথটো নাথাকে একো ফ্ৰেছ শেৰ
উম সেইটোয়ে এতিয়া আমাৰ গভৰ্মেন্তেও চাব লাগে ন যি যিমান যিষ্টি থাকে সেইবোৰ মানে ভালকে এতিয়া প্ৰপাৰলি কেনেকে ডিচপজ কৰিব লাগে সেইবোৰ চাব লাগে গভমেণ্টে সেইবোৰ গভমেণ্টে নাচায় ন এতিয়া ইণ্ডাষ্ট্ৰিজ যিমান খুলিছে তাত। মানে এটা নটিচ এটা দিব লাগে ন তোমাৰ লগত ৱেষ্টবোৰ ভালকে তোমাৰ লগত দিছপওছ লাগিব। এতিয়া সিহঁতক নকয় কাৰণে সিহঁতে এতিয়া নদীত এৰি দিয়ে সেইকাৰণে মানে এতিয়া ৱাটাৰ পলিউচন টো বহুত হৈছে।
আৰু মানে ত ল'ব লাগে কি তহঁতেতো এনেকে পেলাও ফাইন লাগিব। তেতিয়াহে মানে। কিবা এটা ভাল হব তেতিয়াহে পলিউশ্যন কমিব।
অ মানে একো গভৰ্মেনট একো একচন নলয় ন সেই। কাৰণে মানে মানুহ বোৰৰ এতিয়া ইণ্ডাষ্ট্ৰি যোনবোৰ অনা বোৰ হয় সিহঁতে ভয় নাখায় সিহঁতে ভাবে এই একো নকয় আমি ইহতে পেলাই দিম বুলি ভাব। নাভাবে ন ফিউচাৰতো সিহঁতেও থাকিব এতিয়া সিহঁতক কাৰণে বেয়া হ'ব সিহঁতৰ ল'ৰা ছোৱালী বোৰ থাকিব সিহঁতৰ কাৰণেওতো বেয়া হ'ব।
ফিউচাৰ মানে অ এতিয়া আজি লাহে লাহে গৰম কিমান বাঢ়ি -বাঢ়ি গৈ আছে আগৰ টাইমতো মানুহে। ফেন চেন ইমান নলয় তেতিয়াও ইমান গৰম নুথে তো এতিয়া ইমান এচি তলত থাকি হলেও মানে তেতিয়াহে অকল শান্তি নহবা এনেও গৰম আৰু এইটো কিমান বেয়া থাকে। এই তো আমাৰ এনভাইৰমেণ্ট। ত আকৌ আৰু মানে পলিউচনৰ কাৰণে আৰু বেয়া হৈ যায়।
অ এচি টো এটা মানে বহুত কেমিকেলচ বোৰো থাকে ন তাত।
উম।
এ মানুহবোৰে বুজিব লাগিব। এতিয়া সিহঁতে নুশুনে এতিয়া আজিকালিতো নইজ পলিউচন বহুত হোৱা হৈছে এতিয়া পাৰ্টিজ থাকে বহুত বোৰ থাকে কিবা কিবি। হৈ থাকে পাৰ্টিবোৰ তাত ইমান জোৰছে ডিজে কিবা কিবি গান। বোৰ লগাই লাউড স্পীকাৰছ বোৰ লগাই ত' সেইটোতো আৰু মানে নইজ পলিউচন হৈছে মানুহবোৰে শান্তিকে থাকিব নাপায় ন সেনেকে হলে। উম।
স্কুলতো এনকাৰজ কৰিব লাগে। এইবোৰ বস্তু তেতিয়া পোৱালি বোৰে ভালকে শিকিব তাত মানে ত দিব লাগে। ক্লিন কেনেকে কৰিব লাগে। গছ চছ যাব লাগে তেনেকুৱা এক্টিভিটিত দিলে। সেইটো অকণমান বুজি পাও যেতিয়াৰ পলিউশন কমিব।
উম বুজাব লাগে এতিয়া স্কুলতো বুজাব লাগে। ঘৰতো বুজাব লাগে আমি নিজেও বুজিব লাগে।
ডাঙৰ মানুহে বুজি নাপায় তেয়া পোৱালী কি বুজাব।
সেইটোয়ে বহুত বোৰ মানুহে এতিয়া কৰবাত গ'লে এতিয়া কৰবাত যদি ঘূৰিব যায় এ তাক। তাতে লেতেৰাবোৰ এনে পেলাই থৈ আহে ত সেইবোৰতো মানে আৰু লেতেৰা কৰা হয়।
অ সেইটো বহুত দিগদাৰ হৈ যায়।
উম কি কৰিবা আৰু একো নাই দিয়া হব দিয়া মই ৰাখিছো দিয়া।
অ ঠিক আছে দিয়া হ'ব উ উম বাই বাই।